উম
হয় নমস্কাৰ দাদা।
অ ভাল নে? নমস্কাৰ নমস্কাৰ ভালে আছ না।
অ ভালে আছো আৰু আপুনি?
মইতো ভালেই আছো।
অ কি খবৰ চবৰ ভাল।
খবৰ চবৰ মানে পেটটো পেটটো বিষায় বিষায় আছে এনেকুৱা যেন লাগি আছে।
হয় নেকি। আপোনাৰ কথাটো অ অহা নাই ভালকে।
ৰাতিপুৱা মানে পুৰি পুৰি খাইছিলো আ আজি। পুৰি বনাইছিলে বা আৰু।
আপোনাৰ কথা
এতিয়া বুজা যাব এতিয়া আহি আছে না। এতিয়া।
হয়
মানে আপোনাৰ লগত অলপ স্বাস্থ্য আৰু খাদ্য সম্পৰ্কে আলোচনা কৰোঁ। আপোনাৰ তাতে নেটৱৰ্ক নাই।
ছেনে
নেটৱৰ্ক নাই আপোনাৰ তাতে ভাল নেটৱৰ্ক ঠাইত যাওঁক হেল্ল'।
অ কওক তাৰপিছত।
হেল্ল'
এই নেটৱৰ্কটো নাই, এতিয়া আহি আছে নেটৱৰ্ক।
নাই আহা নাই আপোনাৰ কথাটো ক্লিয়াৰলি আহা নাই।
অ এতিয়া শুনা যাই নে নাই, যে কথা একো নাই
হেল্ল'? হেল্ল'?
অ ককাই? উ
অ কেতিয়াবা কথাটো আহে কেতিয়াবা নাহে।
কেতিয়াবা আহে কেতিয়াবা নাহে না।
অঁ।
এতিয়া এতিয়া আহি আছে।
অ এতিয়া ঠিক আছে।
সেইটোয়েই মানে কৈ আছিলো ৰাতিপুৱা মানে এ আজি পুৰি বনাইছিলে তেলেৰে ভজা।
হয় হয়।
পুৰি বনাইছিলে আৰু আৰু চাহ বনাইছিলে চাহ খালোঁ, গাখীৰৰ চাহ আৰু পুৰি খালো সেইটো খাই পেলাই এতিয়া গোটেই দিনটো মানে পেটত বিষাই আছে পেটটো ফুলি আছে কেনেকুৱা জানো।
অ।
যিটোৱে যিটোৱে খাই আছো তথাপিও মানে শান্তি পোৱা নাই ভাল লগা নাই। আপুনি কব পাৰিব নে কি খালে মানে মোৰ ভাল লাগিব? এতিয়া গাটো মানে পেট - পেট ফুলাটো কমিব।
এ ঠিক আছে, তেলে সেই বিষয়ে অলপ আপোনাৰ লগত অলপ আলোচনা কৰো।
অ কওক কিবা জানে নেকি আপুনি?
মানে
মোৰ যিটো দৈনন্দিন জীৱন নহয় জানো, মই কেই কেইটামান বস্তু ফল' কৰি অলপ চলা ফিৰা কৰো।
অ।
ম আপোনাৰ যিবোৰ যে প্ৰব্লেম হৈ আছে মোৰ কেতিয়া এই প্ৰব্লেমবোৰ নাহে, এইবোৰ ল আ আপোনাৰ লগত অলপমান শ্বেয়াৰ কৰোঁ আজি?
অ কওক?
মানে মই যেতিয়া পুৱাতে উঠো
অহ।
এ একেবাৰে পুৱাতে উঠি তেনেকে উঠোঁ তেনেকেই আগত অলপমান পানী খাওঁ। অ অলপমান কুসুম গৰম পানী খাই পানী খাই দিওঁ মই। পানী খাই দি তাৰপাছত অলপ এক্সাৰচাইজ কৰো, এক্সাৰচাইজ কৰি পেলাই
উ
এটা মা আ দুটা কলা এ কল, যিবোৰ ফল -মূল থাকে পোৱাতে খোৱাৰ কাৰণে এইবোৰ সেইবোৰ অলপ চলপ খাই লও। ইয়াৰ পাছত অলপমান ৰ'দত যাওঁ। ৰ'দত ভিটামিন দি থাকে হা, অ অলপমান ৰ'দত গৈ পেলাই গাত অলপ ৰ'দ লগাও।
অ ৰ'দত বহিলে ভিটামিন পাব না?
ৰ'দত বহিলে আপুনি ভিটামিন দি দি পাব, ইয়াৰ দ্বাৰা আপোনাৰ যিটো ছালৰ বেমাৰ হয় এই ছালৰ বেমাৰটো ইয়াতে এনেকা নহয় ৰ'দত বহিলে। আৰু যিটো আৰু কি দৈনন্দিন খোৱাৰ যিটো লিষ্ট ঠিক আছে আৰ্লী ইণ দা মৰ্নিং আৰ্লী ইণ দা মৰ্নিংত মই উঠি আগত পানী খাওঁ এক্সাৰচাইজ কৰো, কল খাওঁ এইবোৰ খাই লৈ আৰু যিবোৰ মানে তেলে ভজা যিকোনো বস্তু এইবোৰ মই একেবাৰে এৰি দিছো। আপোনাৰ দৰে প্ৰথমত মন তেনেকে আছিল, সেক কিবাত- তা পুৱাতে খাই দিলোঁ। তেলে ভজা বস্তু এটা পোৱাতে খাই দিলো গাখীৰ চাহ খাই দিলো গোটেই দিনটো মোৰ বেয়া যাওঁক। সেইকাৰণে এই এইবোৰ খোৱা লোৱা মই এৰি দিছোঁ তেচ স্বাস্থ্যৰ কাৰণে বহুত বেয়া এইবোৰ। তেলে ভজা বস্তুবোৰ স্বাস্থ্যৰ কাৰণে বহুত বেলা বহুত বেয়া ঠিক আছে।
সেইটো খালে মানে গেছ হবই।
গেছ হ'বই হয় হয়।
উ সেইটোয়ে মানে আমালোকে আমালোকে বেছিভাগ মানুহে মানে নাজানে। মানে মুখত ভাল লাগে সেইবাবে মানে খাই দিয়ে।
অ।
মুখত সোৱাদ লাগে। কেতিয়াবা কিবা তেলৰ বজাৰৰ বস্তু নে কিহৰ বস্তু সেইবিলাক মনত নাৰাখে। এইটো খালে আমালোকৰ অ এইবিলাক খালে যে কিবা পেটৰ সমস্যা হব বেমাৰ হ'ব। এইবিলাক মানুহে চিন্তা চৰ্চা নকৰে আৰু কিছুমানে নাজানে।
হয় এই এইবোৰ খাই এইবোৰ খাই পেলোৱাৰ পিছতেতো মানুহৰ বেমাৰটো ধৰি আছে। আজি আপুনি চাওক আপুনি ভালকেই চলক ভালকে খোৱা লোৱা কৰক আপোনাৰ স্বাস্থ্যটো ভাল থাকিব। আপোনাৰ খাদ্যবোৰ ভাল আমাৰ কাৰণে কি খাদ্য ভাল। এইবোৰ এইবোৰ মানে আপুনি যদি খাব বিচাৰে আপোনাৰ যেতিয়া যি বৰফৰ মাছ যিবোৰ আছে। হা এই এইটো আপুনি একেবাৰে বাদ দি দিয়ক। বৰফৰ মাছটো আপুনি একেবাৰে বাদ দি দিয়ক। ব্ৰইলাৰ, মুৰ্গী আপোনি একেবাৰে বাদ দি দিয়ক। ঠিক আছে আপুনি খাওক নিজ ঘৰৰ শাক আপুনি খাওক নিজ ঘৰ শাক পাচলি যিবোৰ আছে হা। যিবোৰ মানে পচন সাৰৰ দ্বাৰা হয়। পচন সাৰ বা আমাৰ যে গৰু আছে গোবৰ গোবৰ সাৰ হা।
অ অ।
গোবৰ সাৰ দ্বাৰা আৰু পচন সাৰ দ্বাৰা যিবোৰ হয় এইবোৰ এইবোৰ দি আপুনি আপোনাৰ জীৱন নিৰ্বাহ কৰক খোৱা লোৱা কৰক কিন্তু ৰাসায়নিক সাৰ যিবোল যিবোৰ দি দিয়ে এইবোৰ খাব নালাগে ৰাসায়নিক সাৰ দিলে সেই যে শাক পাচলি দ্বাৰা ৰাসায়নিক সাৰ দিয়ে হেই শাক পাচলিবোৰ বহুত নষ্ট হৈ যায়। এইবোৰ খালে মানুহৰ গাত বেমাৰতটো এনে আহি যায়।
অ এই এইটোয়ে সেইটোয়ে মানে ৰাসায়নিক সাৰ দি উৎপন্ন কৰিলে চা চবজি বিলাক এইবিলাকৰ স্থা- টোতো ভাল দেখাত সেইবিলাকৰ যিটো ৰং হয়। এইবিলাকৰ ৰংটো ৰংটোৱে একেবাৰে মানে স্বাস্থ্যকৰ
ভা স্বাস্থ্যটো ভিত ভাল কিন্তু ভিতৰৰ যিটো পৰিৱেশ সেইটো একেবাৰে বেয়া। অ সেইটো খালে আপোনাৰ বেমাৰ হ'বই। আপোনাৰ দৈনন্দিন জীৱনত কেইটামান আপুনি কাম কৰি চলক আপোনাৰ স্বাস্থ্যটো ভাল থাকিব। যেনেকে আপুনি পুৱাতে উঠি পানী খাব। হ পত তাৰপিছত আপুনি আপুনি যিটো খাই ভাত খাওক বা ৰুটি খাওক আপোনাৰ যিটো খোৱাৰ অভ্যাস আছে। এইবোৰ ব বহু খা- ব আপুনি যেনেকে ইয়াতে এটা কথা আছে যে পুৱাৰ খাদ্য ৰজাৰ দৰে আৰু দুপুৰীয়াৰ খাদ্য ৰজাৰ পুত্ৰৰ দৰে আৰু ৰা- তিৰ খাদ্য ভিখাৰীৰ দৰে হ।
ভাল লাগিলে আপোনাৰ আপোনাৰ কথাটো শুনি পেলাই ভাল লাগিলে।
হয় এই এইটো এই এনেকে চলক আপুনি আপোনাৰ কেতিয়া বেয়া নহব। আপুনি পোৱাতে বহুত খাব লাগে। আপুনি যিমান পাৰে সিমান বহুত বেছিকে খাওক আৰু দুপৰীয়াত
অ।
দুপৰীয়াটো বহুত - বহুত বেছি খাওক কিন্তু যেতিয়া ৰা ৰাতি হ'ল ৰাতি তাৰমানে ৰাতিটো মানে ভুল য অস্ত যোৱাৰ পাছত খাবই নালাগে। আৰু যদি কিবা খাব ইচ্ছা আছে, ৰাতি আঠটা বজাৰ আগত অলপ - চলপ খাই দিয়ক, মানে বেছি খাব নালাগে এইবোৰ। অ ঠিক আছে এইবোৰ মানে বেছি খাব নালাগে। ৰাতি আঠটা আগতে খাই দীয়ক ৰা তি আঠটা বাজিল মানে আপোনাৰ মূৰতে একেবাৰে বন্ধ কৰি দিয়ক এইবোৰ খালে তাৰপাছত যদি আপনি খাই আপোনাৰ গেছটো বহুত বেছি হ'ব।
তেতিয়া অকল মানে পানীত পানীটো খাব পাৰিম ন?
অ পানীততো আপোনাৰ বাঞ্চনীয় পানীটো মানে মষ্ট সেইটো খাবই লাগিব আপুনি যিমান পাৰে গোটেই দিন বহুত পানী খাব লাগিব। মিনিমাম যদি আপুনি খাব যায় ৰাতি এ গোট এটা দিনত মিনিমাম আপোনাৰ আঢ়াই লিটাৰ পানী খাবই লাগিব। মিনিমাম আঢ়াই লিটাৰ পানী আপোনাৰ এদিনৰ কাৰণে খাবই লাগিব, আৰু এই দৈনন্দিন জীৱনত আপোনাৰ যিটো চলাফিৰা, এইটো মানে সেইটোতো ক'লো এবাৰ। পুৱাতে ফল - মূল কিবা - কিবি খাৱক, তাৰ পিছত ভাতটো বহুত বেছিকে খাৱক। বা ৰুটিটো বহুত বেছি খাওঁক, দুপৰীয়াতো খাওঁক ৰাতি অলপ কম খাওঁক। ইয়াৰ-ইয়াৰ পাছত যেতিয়া
ৰাতি আপনা আপুনি কোৱা মতে তেনেহ'লে ৰাতিটো মানে ৰুটি এটা দুটা খালে হৈ যাব নে?
ৰাতিটো এটা ৰাতিত এটা দু টা আপুনি ৰুটি খাই দিয়ক এইটো মানে বহুত ভাল হ'ব আপোনাৰ কাৰণে, আপুনি ৰাতি যিমান কমকে খাব আপোনাৰ স্বাস্থ্যটো যিমান তে ভাল থাকিব। ৰাতিত বহুত কম খাব লাগিব, মোৰ এটা দৈনন্দিন জীৱন এইটো এটা ৰুট টিন, মই আঠটা বজাৰ যদি কিবা খাওঁ আঠটা বজাৰ আগতে খাওঁ আৰু যদি না খাওঁ তেন্তে নাই, কিন্তু আঠটা বজাৰ পিছত মই একো মোৰ মোৰো একেবাৰে বন্ধ মই একোৱেই নাখাওঁ আঠটা বজাৰ পিছত। এটো মোৰ ডাইৰেক্টলি একেবাৰে ৰুটিনত পৰিণত হৈ গৈছে। তাৰ পৰাই মোৰ স্বাস্থ্যটো ভাল হৈ আছে। মই গম পাইছো এইবোৰ। আৰু যেতিয়া আপুনি শুবলৈ যাব আপুনি যদি পাৰে যে গাখীৰ যিটো আছে
অ', গাখীৰ হা, ভাল কথা কৈছে, উম।
হালকা অলপ অলপমান গৰম কৰি কচুম গৰম কৰি আপুনি সেই অলপমান গাখীৰ খাই গাই গাখীৰ খাই পেলাই শুব আপুনি। আৰু কেইটামান আপোনাৰ যিটো প্ৰব্লেম হৈ আছে নহয় জানো? এই পেটত গে পেটৰ গেছ, ভাল নালাগে। আপোনাক মই এটা কিবা পৰামৰ্শ দিছো এইটো মানক আপোনাৰ সেইটো মই ভাবো ভাল হ'ব বুলি, আদা যিটো আছে নহয় জানো।
অ', আদা অ', বুজি পাইছোঁ কওঁক?
সেই আদাটো আপুনি এক ইঞ্চি পৰিমান লওঁক অ', এক কিঞ্চি পৰিমাণ আপুনি আদা ল'ব, তাত অলপমান যদি আপুনি লবণ দিব বিচাৰে, অলপমান একেবাৰে অলপ আৰু যদি নিবিচাৰে, তেন্তেটো বহুত ভাল কথাই এইটো সেইকাৰণে আপুনি অলপমান আদা লৈ পেলাই চবাই খাই দিব এইটো, এইটো আদাটো- আদাটো আপুনি চবাই- চবাই খাই দিব লাগে, আৰু আপুনি দুই তিনিদিন নি দুই তিনিদিনমান এনেকেই কৰক আপোনাৰ গেছটো নাথাকিব। আপোনাৰ স্বাস্থ্যটো ভাল লাগিব আপোনাৰ ভিতৰত। অৱস্থাটো ভাল হ'ব। আৰু আমাৰ মাজে যিটো কালি জিৰা যিটো আছে
অ কালি জিৰা কওক
নে আপুনি
অ', চিনাও পাইছোঁ।
অ', এই কালিজিৰাটো আপুনি পাৰিলে এই কালিজিৰাটো অলপ-অলপ খাই দিব। এইটো মানে বহুত ভাল। কালি জিৰাটো, কালি জিৰাটো যদি আপুনি অলপ- অলপ খাই দিব পাৰে আপোনাৰ স্বাস্থ্যটো ভাল থাকিব, পেটত কেতিয়াও গেছ নহয়। আৰু এইবোৰা আৰু- আৰু যিবোৰ খাদ্য খালে আমাৰ গেছ হয়। এইবোৰ- এইবোৰ খাদ্যটো, অ', তেল জাত জাতীয় খাদ্য মানে চৰ্বি জাতীয় খাদ্য যিবোৰ আছে সেইবোৰ খালেতো আপোনাৰ গেছ- গেছ হ'বই। আপুনি যদি এতিয়া বেছ বেছিকৈ মাংস যদি- যদি বেছিকে খায়, হয় মাংসটো যদি আপুনি বেছিকে খাই তেন্তে আপোনাৰ গেছ হ'ব এইবোৰ বস্তু বেছি।
আৰু বে ছি টো হোৱাটো আকৌ চৰ্বি ধৰি যে মানুহৰ চৰ্বি হলকো আৰু বেলেক বেলেক মানে বেমাৰত পৰিব উম বেলেগে বেমাৰত পৰিব আকৌ অ সেইটোৱে
ঠিক আছে আজি বহুত আলোচনা কৰিলো আকৌ সময় পালে আকৌ কৰিম
অ এতিয়া আপোনাৰ লগত কথা পাতিবা